হেল্লো
অই সুচাংকু দা ভালে আছা অ গৈ আহি আছে আহি আছে
উম ভাত পানী খালি নাই
তুমি বনাই পেলাই খালো আউ গৰম কিহে এ সাঁজ খাবলে লৈছো
আহ কি কৈছ
গৰম যেনেকুৱা বোলো এসাঁজ খাবলেহে লৈছো
আচ্ছা আচ্ছা মউ এতিয়া এসাঁচ খাই আছো
অ এই লেতেৰা লেতেৰা মইতো কাপোৰ চাপোৰ পিন্ধিব নোৱা হৈ গৈচু গে আউ
মৌ সেই একেই মই গেঞ্জী পিন্ধা নাই পেণ্ট এটা পিন্ধি আছো অকলে
একে একেই মই গেঞ্জী পিন্ধিব নোৱাও গেঞ্জী গোটেই পিছ ছাইট টো তিতি একদম খতম হৈ যায়
উম বেয়া গৰম পৰিছে আ এতিয়া কাইলে হেৰিলে যাবি নেকি চেঁচালে। হাআ
নযাওঁ নিকি
নাযাৱ তই
আহ হা
কেলে নাযাবা
এ মোৰ মানে কি হ'ল মই ভাবিছিলো যোৱাটো
আহঁ
তৰপিছত মানে কাইলে আজি আমাৰ
অহ
হয় বাৰু মানু্হ লগাইছে মানে লগতে।
আহ আহ।
আচ্ছা আচ্ছা
উম তাৰ লগৰ তো লগত
উম ময়ো ভাবিছিলো আজি সেই আহি যোৱা আজি যাম বুলি ভাবিছিলো আজি পিছত এনেকে আমি যাম বুলি ভাবিছিলো। তাৰ পৰা আগত তই আকৌ নোযোৱা হৈ তাৰপা আকৌ সেইকাৰণে বাইক খন কমি গ'ল যে সেইকাৰণে দিগদাৰ হৈ গ'ল অকমান।
বাইকটো মানে মিনিমত সেইটো এটা প্ৰব্লেম বাইক কাইলে বাইকো নাই, পাপাই নিব
অঁ অঁ অঁ।
লক্ষি বাই কচ ল উত ফোন এটা কৰিলে কব লাগিব।
চাই কাইলৈ মানে গৰমত থাকিব পৰা নাই বেয়াও গৰম হৈছে এবাৰ গাৱত ধৰিব লাগিব
গা টো ধুই নো শান্তি কিমান সময়ক ৰাতিটো শান্তি আকৌ পিন্ধা গম উঠেই
উম সেইটো হয় বাৰু অকল ৰাতিটো কাৰণে শান্তি লাগে। উম এই এতিয়া দৌৰিবলৈ গৈছ নাই?
দৌৰিবলে এইকদিন কিনো হৈছে জানো মানে টোৰ দিছিপ্লিনত আহিচেহে দুদিন ই আকৌ যদি গুচি যোৱা নিচনাই হৈছে
আজি ৰাতি দৌৰিবি নেকি?
আজি সন্ধিয়া দৌৰিব লাগিব। পুৰা একদম ষ্টেচনকে ম ভাবি আছো মানে কজাপা আকৌ মানে হেৰি কৰিম আও, ৰিষ্টাৰ্ত কৰিম। উঠা মেলা সব ভালকে।
মই সোমবা পা ষ্টাৰ্ত কৰিম বুলি ভাবিছোঁ
ময়ো তাকে সোমবা পৰা। তাকে ৰাখিব লাগিব আও। উ তো আজি দৌৰিলি জানো ৰাতিপুৱা?
কি কৈছ?
ৰাতিপুৱা দৌৰা মেলা কৰিলি জানো?
হ?
ৰাতি পা দৌৰা মেলা কৰিলি জানো?
নাই কোৱা নাই বোৱা ৰাতিপুৱা শ খাইে নাপালো কালি কালি ৰাতি কাম এটা কৰি আছিলো মানে সাৰে নাপালো। উ এ ৰাতিপুৱা নহব ৰাতি আবে কৈ সন্ধিয়া সময়ত দৰিব লাগিব।
তাকে ৰাতিপুৱা অলপ দিগদাৰ যায় মানে মই এ সমৰ কাম অলপ কৰি আহছো ৰাতি ৰাতিয়ে- কৰী আছো কবলে গলে, দিনত গৰমৰ কাৰনে কৰিবলে নহয় যে।
উম।
সেইকাৰণে ৰাতি অখন দেৰিলৈকে থকা হয়তো ৰা
উম অ সেইটোয়ে কৰিব লাগিব মানে ৰাতিহে দৰিব লাগিব সন্ধিয়া সমত ওলাই যা চাৰে চাৰিটা পাঁচকৈ ছটামানত।
অ।
তই দৌৰি দিম আও, ইয়াৰ পৰা ষ্টেচনলৈকে ধৰি দিম আ
দস্তা
মই এক্সিডেণ্ট নকৰোঁ কাৰণ মই এতিয়া যিমান মাৰি আহিম যে। সেইটো কাৰণে মই উম বুজি পাইছো মই যিমত মাৰি আহিম যে সেইকাৰণে বেলেগে আৰু এক্ৰচাইজ নক
অ
তোৰ চাউনটো অলপ কম কমকে আহিছে মানে তোমাৰ চাওঁ তো অলপ কম কমকে আহিছে বোলো
এতিয়া এতিয়া পঞ্চ নাই
এতিয়া শুনিছো।
ভাত খালি নেকি?
ভাত খালো অঁ তই কি হে খালি ভাত হেল্ল'
যেনে পাই
মই কালি মাংস লৈছিলোঁ মানে মোৰ কাৰণে আনিছিলোঁ অকল দুশ গ্ৰাম তাৰ পৰা এশ এশ গ্ৰাম কালি বইল কৰি খালো আৰু এতিয়া ৰাতিপুৱা অকই বইল কৰি খাইছো
তাকে গৰমটো গৰম দিন বৰষুণিলৈ বহুত দিনা অশান্তি লাগে এতিয়া গৰম গৰমো হয়
একে গৰম দি আছে যে বৰ অশান্তি লাগিছে কিয় কি লাগিছে বৰ
উম তাকে পেটতটো কমিলেহে ঠাণ্ডা পৰিবতে মিলা ম এ পুৰা একদম এই কমা ধান্দা দে চুবা
গৰমত এটাই ভাল গৰমত পেটটো খোৱাবলৈ ভাল বেছিকৈ ঘাম ওলাই যায় যে
উ এনে ঘাম ওলাই থাকে ন সেইকাৰণে এ ভাবি আছো সেইবাৰ মানে সোমবাৰ ভালকে কম গাইকটো কৰিম
সোমবাৰ পৰা ভালকে কৰিব লাগিব।
অ
উম তাকে হ
কলেজলে বোলো আৰু আধা এ এই ত্ৰিশ দিন হৈছে সময় গৈছেগে বোলো আৰু
এইটো কাপোৰো চিলালো উমম কাপোৰ চিলাবলৈ দিবলৈ হা নাই মই কাপোৰটো চিলাব দিলি নেকি হেল্ল'
নাই দিয়া নাই দিয়া কাপোৰ নাই দিয়া
অ অ ময় অ ময়ো দিয়া নাই কাপোৰ তাকে চিলাবলৈ দিব ল কি দাই দিম বুলি ভাবিছ তই কাপোৰ চিলাবলে
এ মানুহ তাকে দিবন ৰাখিছিলে
উম মই কাপোৰ চিলাব লাগিবলৈ অ হ নাই কাপোৰ চিলাব দিবহে লাগিব
অ
উম সপ্তাহত কেইদিনমান গ'লে গব যাব লাগিব ৰ তিনদিন সপ্তাহত চাৰিদিন গ'লে হ'লনি
কেনে একে সদায় যাব লাগিব।
ছেভেন্টি ফাইভটো ৰাখিবৰ কাৰণে।
আ চেভেনতি ফাইভ মানে ছমা খা কিহাল পথ চমা হব তি এমাহৰ-
অ অ অ।
উম।
এনেকে ল।
উম। দচ দিন নোযোৱাকৈ থাকিব পাৰিম।
অ কলেজৰ সেইখিনি কথা। পৰীক্ষা পাতি বন্ধ, ধেই কিবা কিবি হৈ আছে নহয়।
অ সেইবোৰ থাকে বাৱ। আকৌ এতিয়া তোক কিবা কিবি সেইবোৰ পাতিও থাকে ন কিবাকিবি এসোপামান। তেতিয়া ব মই মাত্ৰ ইমান কলেজ যাবলে মন নাই। বাং মাইদিম আৱ।
আ আ।
উম চাই লওঁ ৰহ।
কি কৈছ কি কৈছ বুজি পোৱা নাই?
এতিয়া আমি কি চাকৰি কথা ভাবি আছিলো এতিয়া?
মই ভালকে একো ভবাই নাই মই মাত্ৰ পঢ়ি যাম আও যি পাওঁ তাকে হেই কৰিম।
গল এটা লৈ লওঁ। তই মানে এইটো কৰিম এইটো কৰিম। তেতিয়া ভাল হ'ব।
উম তই এনে কি গ'ল ৰাখি থৈছ নো?
মই নেভিটো দিম বুলি ভাবি আছো আও পুলিচ এছ আই। তেনেকে কিবা কিবি।
অ।
আৰু ৰিচেণ্টো থাৰ্ডগেট -ফৌৰ্থগেট ওলাব নহয়।
উম।
থাৰ্ডগেট ফৌৰ্থগেটো দিম বুলি ভাবি আছো।
আচ্ছা আচ্ছা। মও পুলিচৰ কাৰণেটো ভাবি আছো। অ অ মইও পুলিচৰ কাৰণে ভাবি আছো। দৌৰি থাকিম আৱ। পাই গলে পাই যাম।
উম। হেটোৱে।
উম।
থাৰ্ডগেট ফৌৰ্থগেটতিয়া ভাল আও ট। পঢ়ি থাকিব পাঅ নহয় লগতে। থাৰ্ডগেট ফৌৰ্থগেটো কিতাপবোলো পাই যাবা লগতে পঢ়িও থাকিব পৰা নহয়।
অ সেইটোও হয় বাও। থাৰ্ড গ্ৰেড ফৰ্ গ্ৰেড এক্সাম দি দিম বুলি ভাবিছ নেকি? আহ।
বেলেগ এক্জামৰ কাৰণে পঢ়িও আছ, দৌৰিও থাকিব পাৰ।
অ সেইটোয়ে অ। এ কলেজ কলেজ তাহ হলে মিলাব লাগিব দৌৰাটো আৰু আজি মই যোৱাটো।
গম পাইছ নাই দুইটাই?
উম।
সেইটোৱে লগতে পঢ়াটো কৰিব লাগিব।
অ সেইটোৱে অ। ৰক্তিমৰ ত এতিয়া ৰক্তিমৰ এতিয়া বন্ধ হৈ আছে নেকি কলেজ?
এ সেয়া ৰক্তিম এতিয়া চা। সিটো কলেজত পঢ়ি আছে। মাহটোত কিমান বন্ধ পাই আছে।
উম। তাক মই ইমান যোৱা নেদেখুৱে।
উম সেইটোৱে। এ কলেজৰ ধেৰ বন্ধ থাকে। তই ফিলেই নক।
উম সেইটো হয় বাওঁ।
অহ।
উ। এতিয়া এক তাৰিখ পৰা আমাৰ এয়া ষ্টাৰ্ট হলেই নহয় আৱ।
হ'লেই হলেই। কেনেকুৱা কি হয় মই একো পাতটাই পোৱা নাই।
উম। এতিয়া এইকেইদিন গলেই আও। আজি কেতা আজি কেটাইখ হ'ল জানো। আজি এ চাৰিটা হ'লে সটো এটা আও তে ছাব্বিশ দিন সোনকালে গুচি যাব
এ কিবা লিষ্ট চিচ একো ওল মেল নাই নেকি মই একো মানে পাতাই পোৱা নাই মোৰ এডমিচন হল নাই সেইটো কনিফিওজন তে আছো
এই এডমিশ্যন হ'ল বাৰু এমিশ্যন হ'লেতো এই বেঙনীয়া কিবাখনছিলে নে ৰিচিপ্ এখন
ডিচিলে ৰিচিপ দিলে
অঁ তেতিয়া হৈ যাব।
ঋচিভ খন লৈ যাব লাগিব নি-
লৈ যাব লাগিব। চাগে
ত যখন ভালকে থোৱা মনৰত- পাই ক'ত যা আছে ভালকে খালে।
অঁ অ ৰিচখন থোৱা আছে ব এ ৰিচিকখন লৈ যাব লাগিব লাগে চাগে লগতে-
কাৰণ এডমিশন কৰি আমাৰ সেইখনে
উম সেই একেই চামাৰৰ সেইখন লাগিব পায়। দে ন জানো।
উম উম বুজি পাইছ ন তৰা কিবা কৰি আছ নেকি? কি কৰিছোনো।
মই ভানদত পি আছো
আহ তোৰ চাউণ্ডটো মানে ইমান ভালকে অহা নাই সেইকাৰণে কৈছো।
অল ভাবাও ন আছে।
আহ তাকে
এই'ত নাই ম
কি কৈছ কি কৈছ-
নানো গৈছে যদি মই মই ভালকে গম নাপাওঁ কিন্তু পাই গিৰে ইমান যোৱাাই ইমান ভালকে গম নাপাওঁ মানে কোন কোন গৈছে কলে উম দে তেতিয়াহ'লে ঠিকে আছে হ'ব দে হ'ব দে বছনেলে উম
সালুৰিবলৈ আহিবি নহয়